হেল্ল'
হেল্ল'
অঁ কি কৰিছা?
এ আছো বাৰু এই গা, পা ধুই উঠিলো।
অ ভাত, খালি নি
কি কৰিছে ই ভাত খালো বাৰু তই কি কৰিছা
এই আছোঁ এনেই।
অ কিবা বেমাৰ চেমাৰ হৈছে নেকি তোৰ?
ন বেয়া মানে সেই দাতৰ বিষ।
পিছে ডাক্টৰ কিয় নথলি।
মই কালি ফোন কৰিলো নহয় তাৰ পিছত হেৰি কৰাৰ পিছত এই নাম্বাৰতটো সেইটো নম্বাৰ লগা নাছিল। বেলেগ এটা নাম্বাৰ এক জেগাপা আনিলো আনি এপ ইনমেন্ত ললো। পৰশীৰ কাৰণে দিছে।
হয় নেকি।
অ পৰহি মানে টাইমতটো কব আমাৰ নামটো তাৰানে দি দিছে আৰু কেইটা বজাত যাবা লাগ কালি ফোন কৰি ক'ব বোলে। উম তা, আহ সেইয়ে হৈছে আকৌ মাৰ আজি ভৰিখন ফাটিল পৰি পেলাই। অ তৌ এতিয়া মই একেলাহে আছে। এই আলিত পথাৰ আলিত পৰি পেলাই মটকা খালা।
ফুলিচে নে।
ফাটিল হেৰি মাত্ৰ হস্পিটত দেখাই লৈ আহিলতি আকৌ ৰেষ্ট দিছিতি মা যাব নোৱাৰো মই সেই কাৰনে যাব
কি হব। গাথিত নে কি ফাটছে,
অ এই হাড়া অ গাঁঠি এই খিনিতে এতিয়া আৰু হাড় ডালত।
অ,
অ' মোৰ দাঁতটো মানে কিবা বিষেই থাকে। এই এনেই এনেই একো দেখাৰ একোৱে নাই হে দাত, একো প্ৰব্লেমে নাই একো বাহিৰ পৰা,
অ,
বাৰে বাৰে মানে একো এটা হেৰিও নাই। মানে একো ফুটা চুটাও নাই কিন্তু বিষাই থাকে ভিতৰত।
অ,
কি বা হৈছে এতিয়া ধৰবা পৰা নাই মই।
চেৰি বুঢ়া গম পাবি ইয়া।
হেল্ল,
মানে কি পিলাস্তা কৰিলে নেকি।
আমাৰ ৰাস্তা নাালগে বুলি কৈছে। নাই কৰবহে নেকি গম নাপা মই ভালকে সুধৰা নাই কালি মাতিছিল বোলে আকৌ,
ফাটি দি প্ৰস্তাৰ কৰিবই লাগিব।
অ কৰব কিজানি দে কালি। এতিয়া কিবা আইচ লে থাকিব বাঢ়িছে দেখোন।
বৰফ ফুলা কমিচে নাই এতিয়া।
ফুলি আছে। সেইটোয়ে বেমাৰে লম্ভিছে আৰু কি কবিয়াও,
কি পাইছে। কইটা পঠত যাবি।
প্ৰ পঢ়া যাবি দে মোৰ বিৰাট টেনচন লাগি আছে দাঁতটো কাৰণে মানে। ভয় লাগি থাকে নে কিবা হয়।
এই ভাই একো নহয় এটাও বহুত বেছি ভাবি আছা।
নহয় এই আগত এটা দাত মোৰ গেছিলে নে এনেই,
ঔষধ দিলে ভাল হ'বে ভাই তই আকৌ হেটো তাত দেখাওতে বহুত দেৰি কৰিছা।
অ দেখাওতে দেৰি হ'ল বাৰু মই মানে একে ফুটা হৈ হেৰি হৈ যোৱাৰ পিছতে দেখাইছিলো।
এয়া পিছে ইটো ই এ খালি গম পাবি নহয়।
সেই দুইটা লগাব পৰা যাব অলপ পইচা থাকিলে লগাব পৰা যাব।
অঁ,
এ, লগালিয়ে অকণ। এ, পাৰ্মেনেন্ট কে লগাব ইচ্ছা আছিলে। পাৰ্মেনেণ্ট কে লগালে বা কিমান বহুত পইচা যাব।
এই, এতে কম কিনি নিয়ে অলপ বেজেৰাত।
তোৰ, তোৰ ত' মাৰাৰ এতিয়া, লগুৱাই আছেনে? আঁ খুলি থয় নেকি কেতিয়াবা?
অ'! কেতিয়াবা খুলি থয়।
অ'! পাৰি কেনে অকল, এটা।
এটা।
এটা, কিবা নাত-চাত আছে নেকি?
নাই, কি এই, এ, নাত-চাতটো নাই দাঁতত। তই নাই বোলে।
পিছে, কেনেকে লাগি থাকে?
সেনকে, বন্ধ নহয়, নহয় দাঁতটো, সেনকে বন্ধ হয়।
মোকো দেখাইছিলে, মোক এটা দেখাইছিল মানে, দাঁতটোত এটা হেৰি থাকে। কিবা, স্কু টাইপ থাকে আহে। এ, সেইটো মানে, দামীটো আৰু পাৰ্মেনেণ্ট মানে, সেইটো আৰু কেতিয়াও একো নহয়, আও। এনকে ডাক্তৰে দেখাইছিলে আৰু এইটো এনকে, এনকে খুৱাই দিব মানে, ভিতৰ পৰা একদম থাকিব আৰু বে,
ঘৰবাৰী। কিমান?
কিমান বুলি কয়? আঠ হাজাৰ বুলি গম পায়, জাপ মাৰি উঠিলোঁ।
বেয়া লাগিব। এ, এয়াতে সুধি থবি, বেজাৰত কম দে।
এজাৰ কম বাৰু। এ, লগোৱাটো বাৰু হ'ব বাচোন। এ, ইমান আগৰ দাত নহয় না, পিছত লগালেও চলিব।
অ' অ'!
দেতাই, বিহুতোহে দেখা পালোঁ, আমি।
তথাপি, বেজি দি দিব পাৰে, ঔষধ দিব পাৰে কিবা।
তাকেইতো। পৰহি ৰ'চোন, কেইটা বজাত বা মাতে এতিয়া।
তই আহি যিবি।
উম!
আহি যাবি একেবাৰে।
এই, খালে চিনি নাপাওঁ নহয়।
এই, হোমেনক লৈ আহিবি?
তহঁতৰ, পৰা ভাড়া কিমান লৈনো?
একেইতো, ক'লে আমাৰ এইটো, ভাড়া। বিশ টকা।
তই এনে, চিনিব নাই পৰা?
মই চিনি নেপাওঁ, কোন খিনিত? চিনি পাওঁ। কিন্তু, কোনখিনিত চিনি নাপাওঁ।
মাৰে আকৌ, দিলে গম নাপাব, নহ'লে। তোকে লৈ গ'লো, হয় মানে মই।
আহিবি?
হা?
আহিবি? যদি মই ক'তো যাৱা নহওঁ, যাম মই তোৰ লগত। আহিবি?
অ কালি বাৰু বন্ধহে থাকিবো পৰহি মাতছি।
এ মাকৰ ভৰি ভাগছি পৰি হেতৰ পথাৰত। আৰু নাই আবৈ দাঁতৰ বিষ।
কি বুলি কয়?
ৰৈ থাকিবি মই যামে, যামেৰে তোৰ লগত।
অ এই হেৰি কালি বা বন্ধই থাকে নেকি বৃহস্পতিবাৰে।
বৃহস্পতি বন্ধ থাকে নে অ বন্ধ থাকে।
অ সেনেকে কৈছ বাৰু। মানে এই দূৰ মানুহবিলাক আহিব নোৱাৰিলে সেই অনলাইন চিষ্টেম এটাও কৰি দিছে বুলে আজিকালি।
অলাইন চাব কৈছে। বিচাৰিব লাগিব।
তাৰ পৰা মই কনকতে এনেকে কৈছে নামকেইটা লিখিছ এচি- তাৰ অহা কালি জনাই দিম বুলি কৈছে আৰু কেইটা বজাত যাবা লাগো মই।
আহা কালি তমতো যদি দেৰিকে পৰে দেৰিকে আহ যাবি সোনকালে গলি সোনকালে আহিব লাগিব।
কাহ অহাকালি ক'ব ক'লি মই পৰহিহে যাব লাগো যদি সোনকালকে বুলি কয় তেতিয়া মই হয়েইটো সোনকাল- যাই পেলাই মাহিৰহঁত থাকি ইংৰাজী ভাৰ পৰা যাব পাৰো তো ল'ৰা।
অঁ অঁ।
তই খালি পৰহি ফ্ৰী থাকা নাই আশা কবিয়া?
অ হবিদে মই কম।
উম।
অঁ থাকবাই লাগে বাৰু ফ্ৰী।
বাকি ক'ত যো, ক'ত যোৱা নাই নেকি এতিয়া?
কালি ফুৰিব যাওঁ নেকি তাকে ভাবি আছো। ৰঙইটাই দি এইয়া ফৰ গুন ফালে।
হয় কোননো।
নাচবাও পাৰো যাবাও পাৰো।
অ বাইক লৈ?
অ অ গাড়ী লৈ স্কুটি বাইক। নাচবাও পাৰো তাল কিবা হয় এতিয়া।
বহুত তেল লাগব। তহঁতৰ তাৰ পৰাতো তেল, ডাবল গলে বাৰু পইচা কম হ'ব বাৰু অলপ।
খাই লৈছো কি হয়?
উম।
পুলিচ চুলিচ চাবি দেই বেয়া পুলিচ থাকে আজিকালি?
টংলা টংলাতো ধৰে।
সিমানে আমি হা।
টংলাত ধৰেই পুলিছে।
উম সেইফালে থাকে এইকাৰণে আমি হেৰি গছিলো কালি পৰহি গৈছিলো ভয়ত- তাতে তেতিয়াবা পুলিচ চাগে এই ঘূৰি, উম।
কিবা এনে গৈছিলি নেকি?
এ ফুৰিবা গিছিল এনে।
ক'ত ভেৰগাঁৱত ক'ত আছে ভেৰগাঁৱত কি আছে চাব লগা খিনি বাগান খান।
এই বাগান চাবা নহয় এই দৰ- টকাৰ বেলেগ লগ এটা দৰকাৰো গিছিল তাৰাপে আমি চাৰিটা গছিলো ময়ে এনে- এ লৰা হঠাৎ কে গৈছো ন। সিহনতে কলেজত সেইকাৰণেটো বাৰু বহুত দূৰ নহয় এই
এ মইও গৈছিলো একবাৰ তাতে।
উম
সিখিনিৰ পা নহয়। এ আমি ময়ো দিছিলে তাতে আই টি আই কিবা ফৰ্ম দিব।
ভেৰগাঁৱত।
ফেৰ ফেৰ হ'ল নেকি অ আই টি আই কৰাই আছিলতো প্ৰথমতে।
কলেজ খানত নেকি?
অ তাতে মানে যতে নহওক জমা দিবা লাগে আৰু মানে।
ঐ জমা দিয়া তাতে গিছে।
অ জমাই দি থৈ আহিবা লাগে।
তাৰ পে গ্ৰাছলেণ্ড বগামাটী বহুত নহয় তেইশ পঁচিশ কিলোমিটাৰ দেখুৱাৱে
অ সেইখিনিলেক কি আমাৰ পৰা দূৰ আছে।
তহঁতৰপে দূৰ হব আমাৰ আমাৰ সি খৰিয় বাৰী পালি পাৱওে নে যায়।
তহঁতৰ পাৰ আমাৰ মানে।
হোম।
হিম বা চিমিবা যাও নেকি মই ফুৰি আহো।
এ হিমবা কালি গৈছো যাই ঘূমে। পৰা গৰমত আমি সোমাই তেদিনকে ওলাই গলো যাই সোমাই আছো যাই ইয়াতে। বঢ়িয়া বঢ়িয়া ঠাণ্ডা জোগা নে ভাল লাগে থাকি।
অ বঢ়িয়া ঘাঁ চাহ আছে নে?
এই বা বাহ যি কেইডাল যি আছে। সব আছেপ থনে এনেই ঘুমি আছো য তাৰ পিছত।
তাতে কিবা নাও, থ ল সেটো মানে।
অব লাইন চাবদিলৈ নহা।
তই লিকচা নাই।
হা মই লিখি থৈছো হিৰক্লাচ সিংক কিবা এটা লিখি থৈছো। অ সফল হল সফল হল তোমালোকৰ।
বি চেইমে জাই।
সেই কেইটা নাজানে কি নাজাও কেইদিন।
সে যাম ৰ হে ভাই। ঘৰ মানে গেল আমাৰ ভালকে।
এই জি এম চিত জি এম চিটো তাক বোলে দেখাব পাৰি। কিন্তু তাত বোলে হেৰি দাঁত দেখাৰ আগত বোলে। এৰি নহয় চব তেইছ পক্ষাৰ পৰা কৰিব নালাগে বোলে।
উম তেজপুৰ এখন কিমান পইচা লাগব।
বহুত পইচা লাগিব এমাহতে বেজাৰতো বহুত পইচা নাযায় কিজানি?
নাযায় নাযায়।
পাঁচশ টকা এটা লৈ' গ'লে হ'ব না হাতত।
অঁ, হ'ব।
অঁ। মই বাৰু সৰা বা নসৰা খৰালি ত্ৰিছ টকা নে কিলো এই বোলে মই আকৌ এয়া চিকিৎসাত বা কিমান যায় সেইটোহে ভাবি আছো।
অঁ।
এ মায়ে যে দিছে ডিটেইলছ খিনি
কব ডাক্তৰে কব কাৰণ এ এতিয়া সেইটো ডাক্তৰ আছে না নাই বা
অ যিতো ডক্টৰৰ নাম্বাৰ লিখি দিছিলো অ গোস্বামী ডক্টৰৰ নাম্বাৰটো দিছিলো
অ কিবা গোস্বামীয়ে কিজানি সেয়ে বহু কোন থাকব মানে হেৰি আৰু এনে ডাক্তৰৰ চা ঔষধ ডাক্তৰে লিখিহে দিব ঔষধতো আৰু এক্সট্ৰাকে কিনবাই লাগ-ব সেইটো পিছত কিন-বাই লাগ-ব তাতে এতিয়া ফিজ বা চাৱা ফিজ বা কিমান লয়
এ সেইটো সুধিম ৰ মই
এ হেৰিতটো নয় মায়ে অকল সৰইছিল নে নে বিষ চিকো দেখাইছিল
সৰাইছিল সৰৱাৰ পিছত মানে সেইটো হেৰি গৈছিলা লগাই আন-ছে এইটো তাতো
অ এনে হেৰি এ কি বুলি কয় তাত মানে ধৰক ভাল ভালা নেকি সি যে ইগিলাত
ভাল ভাল ভাল বেয়া বিষাইছিল না ভাল হৈছি মূখ চুক ফুলি গৈছিল না অলপ
এ বাৰ বেজৰা কথা কয় গুৱাহাটীতেও নকৈ আজি কালি তাৰ কাৰণে বেজৰা বুলিয়ে কয় বাৰু
অ ভালনে তোৰ
উম
বহুত মানুহ যায় মুঠৰওপৰত
বহুত মানুহ যায় সেইটো কাৰানে মোক মই ফোন কৰতে এন-কে কৈছ আজি আজিৰ ক সুধিছিলো মই আজি কৈছে আজি বুকিং হৈ আছে আকৌ তাৰ পৰা বৃহস্পতিবাৰে